হেল্ল'।
অঁহ', -কি কৰিছা।
এ' অহ', - কি কৰিবা আৰু। অকণমান বহিছো ভাত খাই বাচন বৰ্তন ধুই আহি লৈ পেলাই।
অঁ।
আকৌ ই-
মই আগফালে বহিছিলোগৈ'হে ৰ'দটো গ'লেই।
এই বহুত গৰম।
ৰ'দ খেদি- খেদি বহুতেই গৈছে আৰু।
গৰম দিছে যে মানে গৰম হৈছে আৰু গৰম-গৰম মানে। আজি মানে প্ৰথম ৰ'দটো মাৰিলে। আৰম্ভ হ'ব আৰু গৰম দিন কেইটা মানে।
তাকে।
কিহে দি খালা?
ভাল কি ক'ব আৰু। ভাত বুলি ক'লেই মানে অশান্তি লগা হৈছে, কিমান একেখিনিকে খাই থাকিম বাৰু।
উম' চব্জি খাই একেইবোৰে ন।
একেবাৰে নহয় সেইটো মাছ আনিছিলে, সেই মাছ- বনালে আৰু তেনেকে খালো। আৰু মানে কি হয়- দিনত মানে চব আৰু কামে-কামে ওলাই যায় যে। সেইটো কাৰণে আমাৰ তেনেকে বনোৱা নহয় আৰু, যেন তেনেকে বনাই থৈ দিয়াই হয় আৰু।
উম-উম-উম।
উম-উম। আপুনিতো খাই মেলি হৈ গ'ল?
মংগলবাৰ মানে আমি খোৱা।
অঁহ', -অঁহ', -। আমাৰ এই চাহ হেৰি এইটো কি বুলি কয় চাহ-তাহ অকণমান পিছত খাবই।
এ' চাহ খাব হ'লেই তোন আকৌ?
উম। এ' কাপোৰ- হোপা যে কাপোৰ সোপা এই ৱাশ্বিং মেচিনত ধুলে চাফা নহয় ন।
এ' একেবাৰে নহ'লে দে। মোৰ নাই।
এই হাতে ধোৱা নিচিনা কিন্তু নহয় কিন্ত। হাতে ধোৱা নিচিনা নহয়।
আমাৰ সেই এইবিলাক চাপৰ কাপোৰ বিলাক দিয়া হয়।
কি হ'ল আমাৰ মাঁৰ যে গা বেয়া। মই ডাঙৰ-ডাঙৰ- বেদ কভাৰ কেইখন মাক ধুবলৈ নিদিওঁ কিন্তু। কি জানানে মই ইমান দাঙিব নোৱাৰোঁ মই দিলেও বেছি ভালকৈ চাফা নাহয়। আপোনাৰ মতে মই- কি ক'ম বাও কওকচোন কেনেকে ধুও?
এই সেই সোপাটো এচাৰিব লাগে মই আচলতে এচাৰিব নোৱাৰো কিন্তু। এছাৰিলে চাফা হয়। ডাঙৰ বিচনা চাদৰ হেৰি-
এতিয়া কি কওঁ বাৰু, কিছুমানৰ যে বহুত চিক-চিকিয়া হৈ থাকে তেনেকে কেনেকে ধুওঁ বাৰু।
এই ধম ধম এচাৰে ন' আৰু কিছুমানে কাপোৰ এচাৰিব পাৰে আচলতে।
নহয় নহয়, মইতো তোৰ আছাৰু কিন্তু মানে কি হৈ যায় এতিয়া বাথৰুমতে আচাৰিব লাগে ন'। ইমান আৰু হেৰি আৰু ইমান জুৰছে জুছে, কঁকাল ককালৰ বিষ হৈ যায় মানে।
হেৰি হওক মানে কলৰপৰা কোৱা পাৰ এনেকে পকাত এইবিলাক নিমচ পকাবিলাকত আচলতে কাপোৰ আছেনে চাফা নহয়।
নহয় নহয় নহয়, অকমান এই খহত আখন এই লাষ্টাৰ মাৰি থোৱা নিচিনা হয় নাই?
অ' সেইটো শিল আৰু হেৰি বনাই লৈ
এ, বনাই লোৱা সেইবোৰ। আমাৰো তেনেকুৱা পকা আছে নহয়। খানি বাহিৰত এইবোৰ জংঘল চংঘল হৈ গ'লে বেয়া হৈ গ'ল অ'।
আমি যেতিয়া সৰু বাথৰুম লেট্ৰিন বনাওতে, তেতিয়া হেৰি এ, মানে বাথৰুম, লেটিন বনাইছিলে যেতিয়া খুৰাহঁতে এনে কেঁচা আছিলে লেটিন তেতিয়া, এ, বহুত ব আমি সৰু যেতিয়া তাৰপিছত যেতিয়া পকা বনাইছে মানে, সেই অঞ্চলটোতে মানে তেতিয়া ফাৰ্ষ্ট আমাৰ বনাইছে মানে পকা। কেলে বনাই মানে নাই, তেতিয়া পক চেনটেৰী চেনটেৰী লেট্ৰিন বাথৰুমটো মানে খুব কম। তাৰপিছত এয়া বনাওঁতে সেইখন বনাই দিছিলে।
সেই পতাখনন আগৰ দিনৰ মানুহৰ ঘৰত থাকেই দেই, লাগিলে যেনে, অ'। যেনেকুৱাই মানুহ নহওক পতা কি হেৰি কাপোৰ ধোৱা পতাখন চাট চতা থাকেই মানুহৰ।
আৰু এটা আচৰিত কথা, ওচৰৰত বা দুই এঘৰ মানুহো মানে ৰিলেটেট আৰু আহে তালে। চাৰি বলম কেতিয়াবা কাপোৰ সৰহ হ'লে, মানে সে চবে জানে সেইখনৰ কথা। এতিয়াও আছে।
কিন্তু মই নহয়, এই আমাৰ মানে খুুৰীহঁতৰ ঘৰৰ তে হেৰি আছে নদী এখন আছে, সৰু বেছি ডাঙৰ নদী নহয় আৰু।
এ
তাত মানে মানুহবিলাকে এই নদীত কাপোৰ ধুবলৈ যায় যে আৰু পানীটোতো গৈ থাকে বা গা ধুুৱে কিবা কিবি। বেলেগ এটা ঠাণ্ডা পানী দে, বৰ বেলেগ এটা ধুনীয়া লাগে।
পান চান্দা ন'?
অ' বহুত ঠাণ্ডা হয় আৰু মানে অ' মানুহে লাগিলে যিয়ে নকৰক, মানে চাফা পানী বুৱতী নদী যেতিয়া গৈ থাকে ন'। পানীটো চাফা আৰু মানে তাত নামি খুব ভাল লাগে মানে।
হ'লেও মানে কি নাজানো দেই, মানুহে কয় বোৱতী নদী কৰিব লগা নাই নহয় নহয় সেইটো এ, কিবা বাৰিষা চাৰিষা কিবা কিবি উঠি আহে ন' সে-সে এনেকে উঠি নাহে জানো, বোৱতী নদী কি উঠি আহিলে।
অতী অতীটোতো আহিবই কিন্তু মানে আপুনি পানীখিনি, ৰংটো দেখিয়ে গম পাব মানে কিমান তল কিমান মানে চাফ চাফাই মানে এ টো আচলতে সেই এৰিয়াটো ওচৰে পাজৰে থকা মানুহখিনিৰ লগতো কথা আছে, তেওঁলোকে কিমান চাফাকে ৰাখে।
উম
সেইটো এটাও কথা কি নাই বাৰে বা কিবা এটা
নহয় নহয় যিবিলাক নদীত কাৰেণ্ট থাকে ন সোত থাকে বুৱতি নদীত কৰ পৰা কি উটাই লৈ আহিয়ে আছে
এইটোতো হেৰি হয় কিন্তু মানে বহুত ধুনীয়া লাগে মানে তাত আৰু কি ক'ম আৰু আমাৰ মানে যি কি নহওঁক এই কাহেৰি লোকে মানুহে যে কয় এই বেড কভাৰ এ হেৰি গৰম পানী দি দিব লাগে গৰম পানী দিয়ে নি আপুনি
মই নিদো বহুতে দিয়ে মই দেখিছো
গৰম পানী দিলে কি হয় নো
পনীত ছাৰ্ফ দি পেলাই থৈ দিয়ে
অ তেতিয়াটো কালাৰটো ৰংটো গুচি যাব
আৰু এটা কথা দেই বহুতে আগতীয়া আগদিনা ৰাতিও কাপোৰ ছাৰ্ফ দি থয় মই দেখিছো উম গৰম পানী দিয়ে বাৰু টো ছাৰ্ফ দি থৈ দিয়ে মোৰ সেইটো নিয়মেই নাই। সেইটো চিষ্টেমে নাই মই দিম আৰু লগালগ ধুম মানে। মোৰ কথা সেইটো, মই আচলতে সি সেইকাৰণে লেতেৰা হব নিদো ন আমি ইমান বুঢ়াই কৰিব নালাগে ধম ধমে চা এ, চাইবও নালাগে আৰু, মই কাপোৰ আছে সেইবোৰ নোৱাৰোঁ দেই আপাৰ আছামত ন' মোক কিবা ভাগৰ লাগে কাপোৰতো আছে ন' কিমান
অ', নহয় নহয় কাপোৰটো, মই মানে কি হয় যে মাজে মাজে আচাৰিবও লগীয়া হয় কিন্তু নাচাৰিলওতো নহব ক, মানে কিছুমান বস্তু চাফা নহয় বা কিবা হয়। কাৰণ চবৰে কাপোৰবোৰ বেলেগ। এতিয়া লৰা মানুহ। অ'।
বিলাক এ চাব লাগে মই নাচাওঁ নোৱাৰো
লৰা মানুহৰ জিন্চ বিলাক সেইডাল কম ওজন নেকি সেইডাল পানীত সোমোৱাই দিয়া মানে এখন আৰু সৰু কম্বল এখনো ওজনেই বা আৰু মানে আমাৰ এই অসুবিধা হ'লেও বৰ বেছি নিয়ম নীতি
উম এই ইমান নিয়ম নীতিও মানি থকা ভাল নহয় আৰু কৰিব লাগে চাফ চিকুণতা থাকিব লাগে সেইখিনি কিন্তু কি
ডাঙোতে পেৰতে আধা খিনি বল যায়গৈ শক্তি গুচিয়ে যায়
ইটো বেমাৰহে হ'ব হীতে বিপৰীত হোৱা বুলি সেইটো এটা।
অ', সেইটো এটা কথা। উপায় নাই আৰু।
কিছুমান নীতি নিয়ম মানে বৰ কিছুমান বুঢ়ামি মই এইটো এটা মানে কিবা স গোলাম কিছুমান থাকে ন'।
তাকে তাকে তাকে। উপায় নাই এইটো বয়স চাই বা মানুহৰ কিছুমান চিন্তাধাৰা কিছুমান বস্তু আমি সলনি কৰিব নোৱাৰো। আৰু যোন সলনি নহয় তাই সলনি কৰি ব বিচৰাটো। মানে দৰকাৰ নাই বিচাৰিও লাভ নাই মানে নোৱাৰি বিচাৰিবলে। সেইটো কথা। এনে হেৰি এইটো কি বুলি কয়।
উম।
উম, মানুহ মানে আজিকালি চব নিজৰ মাজতে থাকে ন'। চবে নিজৰ মাজতে থাকে, নিজৰ লগতে থাকে। আৰু মই এই বস্তুটো মানুহ ভালো, পাওঁ দেই মানুহৰ লগত কথাও পাতিব লাগে, নিজৰ লগতো থাকিবও লাগে, কেলে মানে বেলেগ যি টি কথা পাতি থাকাতকে ধুনীয়াকে নিজে কিবা এটা কৰি মেলি, খাই বৈ ধুনীয়াকে থকাই ভাল।
সেইটো এনেইনো আজিকালি আৰু এনেই কাৰোবাৰ লগত কথা পাতি সময় নষ্ট কৰা সময়,
কিবা এটা শুনি আছো আৱাজ অ,
ভিৰ লাগিছে যে মানুহ লাগিছে। উম। বন বিলাক চাফা কৰিছে। বন অকমান হৈছে চাফা কৰি দিছে।
এ বনতোটো হৈয়ে থাকে মাজে সময়, মই আগফালতো মাজে সময়,
আকৌ বাৰিষা দিন আহি আছে ন', বাৰিষা দিন আহিলে তোন আৰু বেছি হ'ব যে।
এই মই আমাৰ মা-মাহতে বহুত হেৰি চাফা কৰি থাকে। তলত বহি বহি মানে আগতে এতিয়াতো কৰিব নোৱাৰা হ'ল, বেমাৰ আজাৰৰ কাৰণে। এতিয়া মই নিজে মই এনে এতিয়া মই নিজেও কৰি থাকো।
সাপ চাপৰ কাৰণে ভয় লাগে মোৰ।
এ, ভয় লাগে ভয় লাগে আৰু সিদিনাখন দেখিছো মানুহ, মা মানুহৰ ঘৰত কেনেকে সোমায়ো মনে মনে, মোৰ খিৰিকী খুলিবই ভয় লাগে।
এই মইও নুখুলো মই একেবাৰে কি কৰো, উম, মানে ইয়াত অলপ আছেই বেছিকে। এই বস্তুটো।
এ, আমাৰ বাৰীখনতো আছে, এই আমাৰ বাৰীখনত মানে,
অনবৰটে স যে সেইটো যে কি গোন্ধাই যে ফেনাইলটো,
কলটো অ
সেইটো ছুটিয়াই থো দেই মোৰ ভয় লাগে নহ সেইটো লগ লৈ,
উম এ ভয় সিডাল আপোনাৰ চবৰে লাগে আৰু,
ডাঙনে সৰু সৰু সেনেকে কয় এই নহয় নহয় সৰু ডাঙৰ কথা নাই এয়া মোৰ ভয়ে লাগে,
উম ভয় লাগে ভয় লগাগে আৰু, এইবোৰ গম নিদিয়ে নহয় মাত দি নাহে নহয় এতিয়া মে, মেকুুৰিটোৱে মেও বুলি কৈ আহে হয়ে নহয় এইবোৰতো মাত,
আ গছক কৰিলে যদি আৰু কিবা কামোৰ মাৰিলে তেতিয়া, হয় নে নহয়? আমিতো একো নকৰো। নেদেখাত যদি হৈ যায় কিবা।
উম, ইহঁতি যে দুখ পালে হেৰি কৰিবই আউ লগা লগ।
দুখ পালেই কৰিব আউ।
কৰবাত যদি এনেকে বহি আছো মই, চকুৰ আগেদি গৈছে নে, আকৌ এদাল এই। এ, ৰাম।
আমাম আমাৰ মা মানে কি হৈ যে দেখি লগে লগে,
হম
আৰু আমাৰ মা চকুৰ আগলেহে আহে, আমাৰ মা মাত নাইকিয়াই হৈ যায়। মানুহ মাতিবই নোৱাৰা হৈ যায়।
নহয় মই তেনেকুৱা নহয় চিঞৰ বাখৰ কৰো মানে উ উ, কেইদিনমান আগত মই মোৰ বাইদেউ এজনীৰ লগত ফোন কৰি আছিলো কথা পাতি আছিলো।
অ
গৈছে ঔ এইডাল সাপ অ যিটো মুচনত কলো আৰু তাইৰ সিফালৰ পৰা হাঁহি, বও এনে কান্দিবই নে ডাঙৰ নাফু ডাঙৰ নাফু কৰি আছে, মই তাইৰ কথা উত্তৰেই দিব পৰা নাই। এহ সাপ খাপেই দেই, ডাঙৰ হলেও ভয় লাগে সৰু হলেও ভয় লাগে।
ভয়টোতো লাগিবলগীয়া কথাই নহয়।
ডাঙৰ সাপটো তেনেকে হে চাগে মই, সন্মুখত পৰিলে কি হব নেজানো আৰু
এই আমাৰ ঘৰত এডাল আছে। সেই এডাল চবেই কয় মানে এডাল বহুতে দেখিছে, সেইডাল মুচুৰা হয়।
মুচুৰা মানে
মুচুৰাম বুলি কয় যে
অহ গুম গুম, মচুৰা গুম
অ সেইডাল, আমাৰ জেওৰা খন দি যেন তেনহে পাৰ হৈছে, জেওৰা ফুটাটো দি
অ মচুৰাম গুম অহ এই হৰিণা নহ, হৰিণা গুমো আছে।
নাজানো দেই মোচোৱাম গুমটো মানে এই, আচলটোৰ লগত হেৰি হয় মানে অহ, জোৰ পাতে
উম, অহ
তেনেকুৱা আৰু কিন্তু মোচাৱাম গণটো মানে যেন তেনে জেওৰা ফুটা দিলি পাৰ হৈ যায়। কিমান ডাঙৰ হ'ব লাগিব কওকচোন ভাবকচোন, উম।
অজগৰ নিচি
বুঢ়া, এইটো বুঢ়া হৈছে আৰু চাগে
আচ্ছা
বুঢ়া
ভয় লাগে দেই
আমাৰ আমাৰ বাৰীত যিখনহে হৈ আছে, সেইখনৰ অজগৰ আছে যদিও নাজানো দেই থাকিবলৈও আছে অজগৰ
উম ওলাই ওলাই, আমাৰ ইয়াতো ওলাইছে, অলপদিন আগত ওলাই আছে এনেকে ডেটকৈ ৰাস্তাতে পৰি আছে।
এহ পৰি আছে আৰু তাৰপিছতে ওচৰৰ বও এজনী এনেকে ৰাতি, কবাৰপা বিয়া খাই আহিছিলে সি কলগছৰ গুৰি বুলি ভাবিছিলে, মই কলগছদাল মাজতে ৰাস্তা ইমোৰ পৰা মানে এনেকে পথলিয়াকে কোনে পেলাই থৈছে বুলি পেলাই, মোবাইলৰ টৰ্চটো মাৰি দিছে আৰু একেবাৰে গোটেই ভয় চয় খাই
তেনেকুৱা হৈছে ঘটনাটো
উম
এই ওচৰতে পি ডব্লিউ অফিচ এটা আছে। সেইঅফিচত কিবা কিবি কাম চাপ নেকি কিবা কিবি এনেকে দাম হয়।
এই সেইবিলাকত সোমাই থাকে, ছেট বেছি জাজ কৰি থবই নালাগে মানুহৰ ঘৰত
জাজ হলেই হয়, সাপবোৰ
উম উম, বাৰু ঠিক আছে দিয়ক
উম তাকে, বাৰু অই ৰাম
কুৱক কোৱক